জানো
অ শুনিছো
উম কি কা মই এনেই চৰাতাৰ
মই কিবা এটা চাই আছো গুগলত
উম ভাত খালি
খালু হোৱা উচ খালো উচ
অ মই ভাত খালো
উম কোন গৈছা
অ এইকেইদিন ক'তো যাৱ নাই ফুৰিবা
এইকেদিন যোৱা নাই বাহিৰতে যাবালাগছিল অলপ বহুদিন জোৱাই নাই
উম কত
লাক্সাদ্বীপ
তেনেকোৱা প্লান গছ ক
চাওঁ ৰস নাযনোৱে কেনেকে যাব লাগে আন্দামানতে যাই সবে লাকচাৰী বেছি জ সেই নাই চাব লাগিব ইউটিউবত
এদ আগত বাহিৰত গৈছিলো
উম গৈছিলো কেইবাৰ মান ফাৰ্ষ্ট ফাৰ্ষ্ট জয়পুৰত গৈছিলো কিয় যায় বা উনৈশ
অ ৰাজস্থানৰ পানী দেখিছে নাই ৰাজস্থানত চাই কিনে
কি দেখচনা
পানী পানী
পিয়ৰ পানী
তাতেচোন পানীহে নাপায় বুলি কয়
অ তাৰে চিষ্টিম মিল আমি গছো কিবা কলেজৰ ট্ৰেইনিংত ব ইনতাৰ চিপ কৰিবা লাগে যি সেই আমাৰ ইণ্টাৰ্ণশিপ ছেত তো চাই মেলি লাস্তট তাতে এটা হেই আছিল আৰু টাজ তাতে তাতে গিলো লাষ্টত আৰু ল্লাইটত গলো সেই ফাৰ্ষ্ট। ফ্লাইটতো উঠাই আৰু। দু হেজাৰ ঊনৈশ ডগি। উম পুৰা গুৱাহাটীতক জয়পুৰৰ ফ্লাইট। তাৰপিছত তাতে যোনে ইন্টাৰ্নশ্বিপ দিয়ে। তাহাৰত মানে থকা জোগা চগা আছে আৰু। অ শেৰি। এটা ডাঙৰ বিল্ডিং আৰু গোটাইতটো পোন্ধৰটা মান চলিকা নি দে আৰু। পিচ লি বেয়াটা।
হেন্দে মানে সেইটো মেনটন। কৰে আৰু।
অ এইটো আনদৰে। দে মানে সে থাকটো। খও তাতে ৰান্ধ নি আছে।
কেনেকুৱা খানাগিলাও। উ বেছি মছলা থাককা নে ঘিচি থাকা।
মচলা অলপ থাকেই কিন্তু মচলা তাহাতৰ ক একদম ভেৰাইটিজ মানে ৰঙা ব গ্লাছৰ বটলত পুৰা ৰঙা এটা হালধা এটা সেনেকে পাঁচটামান মছলা থাক।
হেল্ল, ' হেৰিনাজি। দেৰিয়া ন এন্ত। মই। দেখছো ৰ। কি দো দেখোন উম এ দে দেখোন চব বস্তু। তে খীৰ লে কিবা সেই আৰত। এ ৰিটো তেৰিটো। চুটি চুটিও বনাওঁযে। চবোতে ইমান কি। আমি যেনেকে দালি খাওঁ। খেদে দেখোন ঘি ডালে।
উ ৰুটিতো থাকেই তাতে এটা এক্সট্ৰা বাতি এ তাত এক বাতি ঘিউ থৈয়ে দিয়ে। যিমান যো যিমান ঢালি ঢালি লৈ থাক আৰু।
উম।
উম
আমি খালি পেট বেয়া কৰি দিব।
ত ৰুটি ৰাজমাহ সেইগিলাো থাকে আৰু প্ৰত্যয়েক সাজতে এই চাজ ন কি কয় যিহেতু অলপ। ক্লাছি টাইপৰ। তি ন পাই নাই আৰু এক গিলাচ দি চাহ। বুলি য়ে কয়। কলা জিৰা দি ওপৰত তাৰপিছত অহ পেট ঠাণ্ডা হৈ যায় প্ৰত্যেক সাজতে সেইটো থাকবই তাৰমানে তাৰপিছত উম
অ
তাৰপিছত হেই কি বুলি কয় আৰু একদিন বানাইছ ছিল তাৰ সেই লোকেল ডান সেইটো ৰোদ লোক লোকেল খানা দালবাতি চুৰমা বুলি কয় যে সেইটো
অ দাল বাতি চোৰমা এই দাল বাতি সেইটো মানে সেই কেনেকোৱা তাইপ
এ গ'ল গ'ল কিবা আতাৰ লাৰু হান সেটো মানে জুইত পুৰে
এই ভিতৰত হেৰি থাকে নেকি এই চাব কি বুলি কয় চতটো
অ সেনে হেনে সেইগিলা এ দি কিবা মিক্স কৰি বনাই তাছত পুৰবা দেই পুৰি হলে অ তাত সেত কি চট ৰেডি সেইটো মোৰ কি হ'ল একদিনে বনাছিলে ত ৰাতি সেইদিনা মোৰ মানে বহুত মাথা বিষ ৰাজস্থানত মই সেই ত খাম বুলিয়ে গৈছিলো কিন্তু সিনাই মই ভালকে খাবা চাবা নলো তাহাত নাওমান খাই পেলাই থৈ দিছো আৰু ঠাণ্ডাই হৈ গৈছিল তাইছ সেই তাৰ আৰু লগত কিবা সেই ৰাজমা নে কিবাহৰ সেই দেই আৰু ঘুগ্নি টাইপ
ৰাজমাটো চাগে হেহটৰ ঘৰৰে।
নাছনো এইগিলা আৰু সেই ভাত ৰুটি, ভাতটো মানে চবে অলপে লয়। আমিতো অকল ভাতে খাও কিন্তু কান্দে ভাত নলৈয়ে মানে কিছুমানে আৰু কিছুমানে নাহমান লৈয়ে নাই আৰু এক চামুচমান।
অ', এই বাই এনেও বাহিৰৰ মানুহবিলে বেছি ৰুটিয়ে খাই দিয়া, আমাৰ নৰ্থ ইষ্টৰ মানুহ মিনিয়ে, মৰ্ণিং কি খালি, ভাত খালো, দিপৰা কি খালি, ভাত খালো। ৰাতি কি খালি, ভাত খালো, সেনেকোৱাই দেই। আমি ভাত ভাতে খাই থাকো। কানে আমি এলেহুৱা।
আৰু জাগা, ট্ৰেইনিঙৰ কেইদিনৰ মাজত একদিন শনিবাৰ ৰবিবাৰ পছলো নিকি, তাতে জেগাও হলো বহুত দিন আছিলো একমাহৰ বেছি আছিলো দে মই।
তাতে, কি কি খালি?
জাগা চাইছো টো কিবা মেইনটো চাইছো আমিৰ ফৰ্ট বুলি এটা আছে সেইটো, মেহেল আৰু জয়পুৰৰ কিবা ৰাজাৰ সেই।
তো ৰজা মহাৰজাৰে বস্তু গিলা দেখা সপ মাল
আৰু তাৰ সানদানৰ মানে
হে দে ৰজাৰ দৰাতে থাকে ন কিবা বেলেগকে থাকে?
একবাৰ ইন্দিৰা গান্ধীৰ টাইমত হেৰি কৰি দিছে, এইেগিলা প্ৰপাৰ্টি গেলা মানে চৰকাৰৰ নামত লৈ লৈছে কিছুমান আছে কিছুমান লৈ গৈছ আৰু সেই আমিৰ ফোৰ্টৰ নৰ্মেলি য'ত মানুহ যাবা দেই সিটো দিয়ে। কিন্তু ভিতৰত এটা জাগা যে সেইটোত অকল প্ৰিমিয়াম মানে তাতে মই শো যাবা সুধিছিলো নেদিলাক যাবা। হল ফটো মাৰি আনছো তাতে, মানে পুৰা একদম ফাইভ ষ্টাৰ টাইপৰ পুৰা পাৰ্টি চাৰ্টি এৰেঞ্জ কৰে মানে প্ৰাইভেট পাৰ্টি সেইগিলাখান দানডৱে এলাও কৰে আৰু বম বঢ়িয়া আৰু চাদৰ ওপৰত মানে ফৰ্টৰ ওপৰত আৰু অপেন প্লেচ এটা আছে। উম।
অ', তই যদি ভি আই পি এন্ট্ৰি ললিহে দিলে হৈ চাগে।
হয় তাতে ফাইভ ষ্টাৰ হোটেলটাইপৰ, মানে আগতে প্ৰী-বুক কৰি থব লাগে হেনা টাইপৰ
হোটেল টাইপ নহয় আৰু।
হোটেল টাইপ নহয় আৰু। পইচা দিলেই সোমাব পাৰি। নহয় নহয় কি জান ত মই ইমান তাৰিছত হেৰি তাতে গেলো আৰু হেৰি এটা জেগাত দিছো ফৰ্টত সেইটো হেৰি এই যি যোদা আকবৰ আছে ফিল দিয়ে মানে আকবৰে কোনবা এটা বিয়া কৰাইছিল না হিন্দু এটা যোধা ৰাজপুত কুমাৰী নাই কি নিটুৱা সেইটো য'ত আছিল সেই সেইটো গৈছিল মানে সেইটো ব নামটো পাহৰিলো
অ
তাৰছত তাৰছত হেৰিত গেছু হাৱা মেল
হা মেল হা মেলতো পানীত আছে নেকি
হম
কেচ নাই নেকি পানীত গেলে
নাই ভিতৰত ইমান যোৱা নাই টো ভিতৰত যাবা নহলে একদিনতে খুচ চু জাগা সেইকাৰণে পাছত ক আহে এৰিদিও যাই সেই যন্তৰ মন্ত ভৰ মণ্ডপটো ভিতৰত যাব বহুত ডাঙৰ হেই ৱাল আন এখন তাই পা
অ অ হৱামে হেলত জি আদ আদাবোলে পানীত তনত আছে
আহ
কেনকে যায় মানুহ গিলাক কেনেকে থাকিছিল আগতে পানীৰ তলত
নচ বি বা ইট তেকনলজি আৰু
তে সেইখিনি জেগাতো পানীত ডুবি আছে ভিতৰতো পানী আছে উঠোৱা নাই
পিত্ৰত আছে ই পানী
অ সধে কেংকে আছিল তেতিয়াহলে আদাজ
পানীৰ তলত থকাহেনি নাথাকে গম পাওঁ
বা এই যুগত টেকনলজি
তে সেই তজি কি পানীৰ সেই নেকিৰা পানী নপই নেকি তাতে পানী হেৰি কৰে টেংকাৰ দি দি যায় গুৱাহাটীত যেনকে পানীৰ টেংকাৰ কিনিবা পাৰিজে মানে আহিপেলাই টেংকিত ঘৰে দি যায় সে তাতে পানী স ফোন কৰিব লাগে আহি পেল দি যায় আমাৰ নেচ ন এই উ মটৰ লাগে পান নি নাইক উঠাব পায় ন কিবা চাপ্লাই বানী দি গৱতটো হক নাই ইমান দৰৰ জেগাত জন নাই মেইন জয়পুৰতে আ
আহ
তাৰপিছত সেই ফাচ টাইম তাতে সেই খালো চিকেন যি কেঞজি বুলি কয় চৰফত
অ মইও ভাবিলো ৰাজস্থানত ৰাজস্থানত জানো হেৰি চলে মাংস চাংস চলে
চালে চালে কিন্তু চবেই নহয় আমাৰ তাতে কেইটামান চলি আছিল গুজৰাটী গুজৰাট চলি আছিলে নয় তাহাত পাঞ্জাবী এটা আছিল কি নহয় ত ত বিহাৰী ওচ হয় এনে ন হয় কিন্তু বহুতে তমানে হয় পাঞ্জাবিৰো চব কিছু মানে ন কিছুমান খ ৰাজস্থানৰো কিছু মানে খাই নোখোৱা নহয়, কাৰণ তাতে ডাইৰেক্ট তন্দুৰীৰ দোকানে আছে।
ৰাজস্থানত
উম্।
উম।
তাৰপিছত সেই আৰু এটা জেগা আছে, জলমহল বুলি এটা আছে জলমহল। এইটো মানে পানীৰ মাজত হেৰি এই ৰাজপ্ৰসাদ টাইপৰ। সেইটো ঠিক তে মানে ভাল ভালকে ঠিক কৰাও নাইছিল কিবা কিবা কনষ্ট্ৰাকশন চলি আছিল। ভালেই পুৰা, পাৰ চাৰ উৰি থাকে একদম।
জৰ তাতে, পানীৰ মাজত পাৰ থাকে
নহয় কাখৰ খিনিত আৰু পানীৰ মাজতটো থাকে কি
আমাৰৰে মানুহ হ'লে ধৰি খালা হ
এইগিলা পোৰা একদম হেভি ৱেডিং শ্বুট টোত কৰিব যায় মানুহে। আমাৰ যু চিনিয়ৰ কলেজৰ চিনিয়ৰ দাদা এটাই ৱে ৱেডিং শ্বুট কৰছিল তাত।
তাতে কৰিব গৈছে।
উম, অঁ।
উম, অসমত ইমান ধুনীয়া- ধুনীয়া জেগা আছে, অসমত ইমান ধুনীয়া- ধুনীয়া জেগা আছে সেই তাত
নহয় সি তাতে থাকেই কৰবাত হেৰিত সেইকাৰণে গৈছে। তাৰপিছত সেৰি কিবা হেলবাৰ ঢেল মিউজিয়াম বুলি এটা আছে সেইটোত সেইটোত নিদ লো সেইটোত কিবা বহুত ফিজ আছিল মানে মউজিয়ামাত। তাৰপিছত হেৰি আছে এটা কোঁৱা টাইপৰ আছে। সেইটোৰ কোঁৱাটোৰ মই নাম পাহৰি গলো। একোবাৰ দেখ দেখাই দে ফথ চথ খিত্ত বা দেখা পাবি এ চিৰি চিৰি হেন থকা যে কোঁৱা হেন এতা আছে মস্তু ডাঙৰ।
চাবা লাগিব ইউটিউবত চাবা পাম চাগে মই।
মানে মস্ত ভিজিত প্লেচেছ বুলি মাত দিলে আহি যাব। চিৰি চিৰি হেনথাচা ট্ৰাইংগুল ট্ৰাইংগুল টাইপৰ আৰু কোৱা মস্ত। তাতে গেছিলো সেইটো সেইটোত ফট' উঠছো আৰু সেইটোত হেৰি তাতে যহতে কেইটামান জাপানিছ মানুহ লগ পাইছো। ধন্দেপুৰা পাইপ পেৰাগৰি হাৰলি ডেভিড। চান
অ' সেই বোৰে চাই আছে উম ঠিক আছে দে ঠিক আছে দে মই যেতিয়া যাম মই তেতিয়া তোক মই কম গোটেইখিনি কথা তই মোক কবি আৰু
ভিডিঅ'ত চাই ল'বি আৰু অলপ
অ' তথাপি তই একবাৰ বুজাই দিবি আৰু।